অ'।
অ', ফোনটো কাট খাই গ'ল আকৌ।
ফোনটো কাট খাই গল।
অ'।
কি বিষয় লৈ আলোচনা কৰি আছিলো?
এইটো আমাৰ নিবনুৱা সমস্যা
অ', নিবনোৱা সমস্যা লোক অ'।
কথাটো মানে, এতিয়া সেই তেনেক কয় আৰু, নিবনুৱা সমস্যা লৈ আকৌ বাহিৰা জনগোষ্ঠীৰ কথা পাতিব লগা হ'ল।
অহ।
অসমীয়া বিষয়ে
বৰষুণ দিছে নে সেইফালে?
বৰষুণতো এতিয়া এৰিলেগে আৰু
অ', অ', আমাৰ ফালে টো দি আছে বৰষুণ দিলেও মানে বি বিপদ, ৰ'দ দিলেও বিপদ, ৰ'দ দিলেও মানে ঠা থিব নোৱাৰি আৰু বৰষুণ দিলেও এইফালে গোটেই মানে ৰাস্তাত পদুলি অৱস্থা কেনেকুৱা হৈ যায় আৰু
অ', অ',
অ',
তোমাৰ, বৰষুণ দিলে ভাল লাগে নে ৰ'দ দিলে ভাল লাগে?
মইটো বৰষূণ দিলেই ভাল লাগে।
ভাল লাগে ন? অ', আমাটো গোটেই ৰাস্তাটো বোকা হৈ যায়। বোকা তোমাৰ কেনেকুৱা লাগে বোকা ভাল লাগে নে?
বোকাটো ভাল নালাগে। বেয়া লাগে।
টো ভালেই লাগে বাৰু সৰুৰ পৰা এনেকে বোকা গাঁৱত বোকা পানী খেলি ডাঙৰ হ
অ', নহয় এনেই গাঁওৰ সেইবিলাক বোকা ভাল লাগে, কিন্তু এই টাউনৰ বোকা লাক
টাউনৰ বোকাবলাক, অ', টাউনৰ বোকাবলাক নোৱাৰি-নোৱাৰি টাউনৰ বোকাবলাকটো একদম নোৱাৰি আমাৰ গাঁওৰ বিলাকতো একদম বোকাৰ গোন্ধটোৱে মানে এ কিবা ভাল লগা আৰু
অ',
তিনচুকীয়াাতটো একদম কবলৈ বাকী নাই আৰু
উম। তিনচুকীয়া চাৰিওফালে নলা খান্দিছে আকৌ পাইপ বহাইছে।
সেইবোৰ কৰোতে-কৰোতে মানে ৰাস্তাৰ অৱস্থা নোহোৱা হৈ গৈছে।
অৱস্থা মানে একেবাৰে অৱস্থা ল লডাখত তুমি ফুৰিব নগলেও হ'ব ইয়াত একবাৰ আহিলে হৈ যাব।
অহ।
তেনেকুৱা হৈ আছে ৰাস্তাটো।
সেইটোয়ে কৰ
আজিকালিতো লাডাখৰ ৰাস্তাতটো ভাল।
অহ,
উম,
আমাৰ এতিয়া ক'বলৈ গ'লে গাঁৱৰ ৰাস্তা পদূলি বিলাকে মানে আগতকৈ বহুত উন্নতি হৈছে আৰু কিন্তু এই তিনচুকীয়াত মান অ ', বহুতে উন্নতি হ'ল কিন্তু ইয়াত মানে যিটো হৈ আছে
মানে, কাম চলি আছে কিন্তু বহুত লেহেমীয়াকৈ চলিছে।
অহ, ইমান লেহেমেকে চলিলে কেনেকুৱা হ'ব বাৰু।
আৰু লেহেমিয়েকে চলিছে যদিও কাম বিলাক ভাল হোৱা নাই সিমানো।
ভাল হোৱা নাই-ভাল হোৱা নাই।
এইবিলাক মানে চৰকাৰৰ চকুত পৰে নে নপৰে নে এইবিলাক আচলতে এই ঠিকাদাৰ বিলাক আছে নহয় ঠিকাদাৰ বিলাকৰ কাৰণে হৈছে এনেকুৱা।
অহ,
আমাৰ এফালে ৰাস্তা এটা বনি আছে আৰু দুবছৰ মান লাগিব চাগে
হয় নেকি? উম,
মানে চৰকাৰকো দুখ দি লাভ নাই। কালি নিউজ এটাত দেখিছোঁ চৰকাৰখনে কৈছে আমি চৰকাৰখনে কৈছে আমিতো পইচা দিওঁ কিন্তু ঠিকাদাৰ বিলাকে আৰু মানে পি ডাব্লিউ ডি ইঞ্জিয়াৰবিলাকে পইচা টো মানে খাই দিয়ে।
অ'।
এতিয়া মানে সিহঁতে চৰকাৰখনে ষ্ট্ৰিক হৈছে আৰু মানে অলপ কঠিন হৈছে যে ইয়াতে আ সিহঁতক এৰেষ্ট কৰিব মানে এতিয়া যিয়ে তেনেকুৱা গাফিলতি কৰে নহয়
অ'।
চৰকাৰী কামত সেইবোৰক মানে এৰেষ্ট কৰিব মানে গ্ৰেপ্তাৰ কৰিব আৰু। উম। কালি মানে আমাৰ আমাৰ ফালৰ বিধায়ক এইজন চোৰেন ফুকন বুলি শুনিছাই চাগে।
অ' শুনিছোঁ শুনিছোঁ। ডিগবৈ সমস্তি নে ক-ডিগবৈ সমচ টিৰ আছিলে চোৰেন ফুকন।
অ' হয়।
অ'।
তেখেতে কালি বিধানসভাত কৈছে যে আমাৰ ফালে বৰদুমচাহ যোৱা ৰাস্তাটো আজিলৈকে ভাল হোৱা নাই আৰু বনাইছে যদি বহুত নিম্ন খাপৰ হৈছে। মানে বিধানসভাত কৈছে আৰু মন্ত্ৰীসকলৰ আগত। অ' তাৰপাছত সেই তেনেকুৱা ফলত মানে ল'ৰা দুজনো মৰিলে এক্সিডেন্ট হৈ।
অ'।
ল'ৰা দুজন মানে অ' এতিয়া চৰকাৰী সাহাৰ্য লাগে বুলি কৈছে।
অ'।
সেইবোৰ মানে ভাল কামেই কৰিছে আৰু অ' ভাল কামেই কৰিছে বাৰু বিধায়ক হিচাপে এইখিনি যে কৰিছে বহুত ভাল কাম কৰিছে, নহ'লেতো কোনো এজন বিধায়কে তেনেকে নকৰেগে ন'। যে আমাৰ ফালে ৰাস্তাটো হোৱা নাই বা কিবা বুলি। কিছুমানটো আছে অকল পইচা ধানদাত থাকে। মানে সেইটো কথা সেইটো নিউজ দেখি কালি ভাল লাগি গ'ল দেই। আমাৰ যে জনসাধাৰণৰ জনসাৰ সাধৰণৰ সমস্যাবিলাক যে তেনেকে বিধানসভাত উপস্থাপন কৰিছেগে ন'। সেইটোক মানে ভাল লাগিলে দেখি। আচলতে প্ৰতিনিধিজন এনেকুৱাই হ'ব লাগে যে ৰাইজৰ সমস্যাবোৰ বিধানসভাত ধাঙি
অ'।
জন লাগে ৰুলিং পাৰ্টীয়ে হওক বা নহওক সেইটো কোনো কথা নাই। পইচাৰ ফান্ডবিলাকতো আহে ন' চৰকাৰৰ। এতিয়া সেইজনে কৈছে দুজন ঠিকাদাৰ আছে সেই ঠিকাদাৰ দুজনে বহুত মানে নিম্ন কাম কৰিছে আৰু জোনবিলাক মানে ফাইবাৰ থাকে ন ফাইবাৰ ব্লক সেইবিলাক মানে চুৰি কৰিছে মানে নিজে চুৰি কৰিছে আনি মেলি নিজে চুৰি কৰিছে। তাৰপৰা মন্ত্ৰী এজনে কৈছে অতিঘে মানে গ্ৰেপ আাৰ কৰা হ'ব ঠিকাদাৰী সেই দুজনক ঠিকাদাৰ দুজনক আৰু ইঞ্জিনিয়াৰ এজনক
অ'।
অ, তাৰপাছত আৰু কামটো যাতে সোনকালে হয় ভাল যাতে হয়।
অ'।
কৰিম বুলি কৈছে আৰু।
আহ।
উম, মানে মই কালি ফাৰ্ষ্ট দেখিছো যে প্ৰথমবাৰৰ কাৰণে দেখিছো যে এনে এজন প্ৰতিনিধিয়ে মানে বিধানসভাত এনেকুৱা ৰাইজৰ সমস্যা বোৰ দাঙি থৈছে।
অ, তেনেকুৱাতটো এতিয়া খুব কম দেখিব পোৱা যায়।
কম দেখিব পোৱা যায়। মই কালি প্ৰথমবাৰৰ কাৰণে দেখিলো এনেকুৱাতও কিছুমান সমস্যা বাৰু দাঙি ধৰে, কিন্তু মানে আমাৰ এইবোৰ চলি থকা সমস্যাবোৰ যদি দাঙি ধৰে ন, সেইটো ভাল লাগে মানে
সেইটোৱে, সেইটোৱে।
অ, সেইবোৰ কুকুৰ, মেকুৰীৰ দৰে কাজিয়া কৰি তাত লাভ নাই।
লাভ নাই।
বেকটন নষ্ট কৰি লাভ নাই অ, অসমখনতো আমাৰ হয়, আম হয়। সেইকাৰণে অসমখন কেনেকে উন্নতি কৰো, সেইটোহে ভাবিব লাগে সিহঁতে। এই যে কুকু মেকুৰী দৰে কাজিয়া কৰিত লাভ নাই। আজিকালি কি হৈছে বিধান সভাত মানে সেই কুকুৰ, মেকুৰীৰ দৰে কাজিয়া কৰি স্কুলৰ বাচ্ছাৰদৰে হৈ গৈছে। কোনোবাই হাঁহি থাকিব। টোপনীয়াই থাকিব, কোনোবাই ধপাত খাব। আজিকালি সেইবিলাকহে দেখা পায়, যোয়। কিছুমান মানে এনেকুৱা প্ৰতিনিধি আছে। অশিক্ষিত সিহঁতে মানে কি ক'ব লাগে নিজে নাজানে।
উম।
অ, যোৱাবাৰ এজনক দেখিছো, বিধানসভাত সেইজনে মানে স্পেচ বিলাক, চাই, চাই কৈ আছে, লিখি, লিখি লিখি, লিখি মানে উ, চাই, চাই কৈছে আচলতে সেইটোত ত, পইণ্ট বিলাক লিখিব পাৰি। পইন্ট বিলাক চ, চাই ক'ব পাৰে। কিন্তু এনেকুৱাকে নহয়, নহয়, গ গোই ভাষ খিনি যে লিখিয়ে চাইে কৈ যাব। সেইজন যদি তেনেকুৱা কৰে। আমাৰ অসমৰ ৰাইজৰ কাৰণে কি কৰিব।
সেইটয়ে, সেইটোৱে।
ৰীতি, নীতিক মানে ভোত দি পেলাই জয়যুক্ত নকৰাই ভাল।
সেইটোৱে। আৰু এচাম লোকে মানে এইটো পইচাটো পায় ন, সেইটো কাৰণে মানে আৰু
অ, সেইটো এতিয়া ইমান পঢ়া, শুনা মানুহ আছে, আমাৰ। অসমত সেইবিলাকক জয়যুক্ত কৰিব লাগে।
আহ।
এতিয়া বুকুত মানুহ আছে।
অ, উম।
নে অ', মোৰ মানে, এই ওচৰত অলপ বাজিয আছে আকৌ
অ',
অ', চলতে মানে কথাটো তেনেকুৱা
উম, হয়।
আমাৰ দেখিব পাইছো যে এজন, শিৱসাগৰ সমষ্টিৰ এইজন অখিল গগৈ ডাঙৰীয়া তেখেতে মানে ভাল হয়, ভাল মানে এইবিলাক বিৰোধীৰ প্ৰতি যিবোৰ হয়, সেইবোৰ ভাল কথা হেৰি কৰে কিন্তু মানে, তাৰ কথা কোৱা ধংটো মানে, ঠিক নহয় সেইবিলাক যদি ভাল কৰে তেতিয়াতো অসমখন কিমান আগবাঢ়ি যাব মই, তেনেকে ভাবো আৰু তেনেকুৱা বিধায়কক লাগেও আচলতে অসমত যে, চৰকাৰখনক প্ৰশ্ন কৰিব পৰা
আহ,
অ', কিন্তু এনেকুৱা নহয় যে সেই মাছৰ বজাৰ দৰে চিঞৰি চিঞৰি এনেকুৱা ক তেনেকৈ কব অলপ ভালকে কব লাগে আৰু এবাৰতো এজন এম এল এ মাৰিব গৈছিলে পবিত্ৰ বিধানসভাত
আহ, হয় নেকি? এ আপুনি এইবিলাক নিউজ নিউজ বিলাক চাই থাকে ন? সেইকাৰণে, আপুনি এইবিলাক মানে উ বহুত কিবা কিবি মানে এইবিলাক প্ৰতিখন হেৰি গাঁওৰ বা হেৰিৰ কথা আপুনি গম পাই থাকে মই নিউজ চাই ভাল নাপাওঁ যে এইবিলাক এনেকে উম, শুনিহে ভাল পাওঁ মানে নিজে যেতিয়া চাওঁ মানে মই ইমান বুজি নাপাওঁ
অ', মানে, এইবিলাক মোৰ চাই কিবা এটা ভাল লাগে আৰু আৰু জানি জানিব জানিব লাগে মানে কি হৈ আছে অসমখনত কি হৈ নাই থকা
উম, মানে নিউজ চাব লাগে অ', ইবিলাক উম,
আজিকালি আকৌ সেই নিউজ চালেও আকৌ সেইবিলাক বহুত মানে পটেল বিলাক আছে ন সেইবিলাকে কিন্তু টো মানে উল্টা পুল্টা কথা কৈ দিয়ে নোহোৱা কথাটো হয় কৈ দিয়ে সেইবিলাক নিউজ সেইবিলাক নিউজ চেনেল অহাৰ কিন্তু, বহুত মানুহ মানে হতাশাত ভোগে বা বুলি ভাবে
আহ,
উম,
এনেকে ক'ব যে একদম মানে, বহুত ডাঙৰ কিবা ঘটনা হৈছে, এক বেগ বেগিং নিউজ যেনেকে কে কব মানে, একদম উচাত খাই কেনে মানে একদম কিছুমান নিউজতটো চালে হাঁহিয়ে উঠে সেইবিলাক সাংবাদিক এজনক ক'ৰ পৰা আহে তেনেকুৱাই লাগিছে আৰু
সেইবোৰ মানে পাভদ গজা সাংবাদিক বুলি কয় আচলতে সেইবোৰ বিল সাংবাদিক নহয় আমাৰ ভূপেন হাজৰিকটো পঢ়াই গৈছিলিলে ন
আহ,
কি বুলি কৈছিলে পাহৰিলো বাৰু মই, মনত পৰিলে কম এদিন যে
অ, ঠিক আছে হব ভাল লাগিলে আপোনাৰ লগত কথা পাতি
অ', ভাল লাগিলে মোৰো ভাল লাগিলে
অ', নেকে এটা এটা নতুন বিষয় লৈ অ', নেকে এটা ধৰা নতুন বিষয় লৈ আপুনি ফোন কৰিব কেতিয়াবা! আজি এতিয়া বহুত দিনৰ পাছত আপুনি ফোন কৰিলে
তাকে মোৰ মানে কি হৈছে মানে মই মানে, ফোনটো কেতিয়াবা ৰিচিভ কৰিব নোৱাৰা হয় য মানে
অ',
আচলতে মেইন প্ৰব্লেম সেইটো হৈছে
অ', অ', ঠিক আছে ময়ো বৰ বেছি টাইম নাপাও মানে, কথা পাতিবলে সেইয়াই আৰু কামৰ মাজতে আৰু এইবিলাক অকমান টাইম উলিয়াব লাগে মানে
উম,
আহ,